অ', মানে ফুৰিব যাম বুলি কৈছিলোঁ। দেওবাৰে যাব লাগিব গম পাইছা নহ'লে মোৰ লগৰ কেইটাক মানে ফোন কৰিছিলোঁ মই সিহঁতে কৈ আছে দেওবাৰ নহলে মানে তাৰ কাম আছে যে সিহঁতৰ
অ'।
সেইকাৰণে যাব নোৱাৰিব।
ঠিকেইে আছে দেওবাৰে ওলাই দিম আৰু নে কি কোৱা? অ', পিছে কি কৰি আছা এতিয়া?
এতিয়াই বহি আছোঁ, মানে গছৰ তলত বহি আছোঁ বাহিৰত।
অ', যিহেতু গছৰ তলত এতিয়া বতাহ মাৰি আছে চাগে লাহে, লাহে।
অ', অ' বতাহ মাৰি আছে যে সেইকাৰণে।
মই খোজকাঢ়ি অলপ ওলাই আহিছোঁ বুজিছা, যিহে ঘৰৰ ডালত সোমাই গৰম পৰিছে।
উম।
থাকিবই মন নোযোৱা হৈ গৈছে ঘৰডালত সোমাই পেলাই, আকৌ এতিয়া লাইটটোও গ'ল এইমাত্ৰ।
অ', কাৰেণ্ট গুচি গ'ল নেকি তোমাৰ লোকৰ তাত?
উম, এই জাষ্ট কৰিছে লাইটটো মানে অলপ আগতে মই
এতিয়া বাৰু আছে আবেলি টাইমত কাটিছিলে এতিয়া কটা নাই আছে এতিয়া।
উম, কিবা হ'ল বা লাইটদালৰ মানে কি কবা লাইট যিহে কাটিব লৈছে, গৰম দিনত বেছি লাইট কাতে চাবাচোন, ঠাণ্ডা দিনত এটাও লাইট নাকাটে।
অ', ঠাণ্ডা দিনত নাকাটে।
উম, গৰম কি হয় জানা মানে এই লোডটো বেছি হৈছে মানে চবেই কাৰেণ্ট ইউজ কৰে ন।
অ', চবেই ইউজ কৰি থাকে যে।
অ', সেইকাৰণে ল'ড বেছি হ'লে জানাই কাৰেণ্টৰ বস্তু সেইবিলাক কিবা কিবি হৈ যায় আৰু মানে ট্ৰাঞ্চফ্মাৰ কেতিয়াবা বেয়া হৈ যায় মানে কিবা হয়, তাৰ বিলাক কেতিয়াবা গলি যায় সিমান লোড লব নোৱাৰে।
উম।
তাৰ কাৰণে মানে এই কাৰেণ্ট বেলেগ হয়
আৰু, অ', আৰু গৰম দিনত তোমাৰ কাৰেণ্টৰ কাৰেণ্টটো বেছি যায় না। চবে ইউজ কৰি থাকে বেছিকে বা ফেন বোৰ চলি থাকে। চলি থাকে, ফ্ৰিজ চলি থাকে এইবোৰৰ কাৰণে মানে অলপ অ', কাৰেণ্টৰ মানে মাজে, মাজে কাতি দিয়ে।
উম। পিছে ভাত, পানী খালা নে নাই?
নাই দুপৰীয়াাতটো খালোঁ দুটামানত, এতিয়া বাৰু একো খোৱা নাই এতিয়া মানে ৰাস্তাৰ ফালে আহিছোঁ এ অলপ তাৰ পিছত যাম দোকানত কিবা এটা খাম, তাৰপিছত ৰাতি ভাত খাম তোমাৰ ধৰা দহটা মান বজাত খাম।
উম।
তোমালোকে ৰাতি কেইটাত খোৱা?
এ, মোৰ দেৰি হ'ব মই এতিয়া মানে কামটো কৰিব যামতো সেইকাৰণে কাম এটা আছে। কম্পিউটাৰ দোকানলৈ যাব লাগিব এই কাগজ উলিয়াব আছে ভাইটি মানে আধাৰ কাৰ্ডখন অলপ কিবা এটা ডট অফ বাৰ্থ খেলি মেলি হৈ আছে। সেইটো ঠিক কৰিব কাৰণে মই দুমাহ মান হ'ল বুজিছা। ঘূৰিয়ে ফুৰিছোঁ ঠিকেই কৰিব পৰা নাই।
অ', এই বোৰেই কাগজ তোমাৰ ডকুমেণ্টৰ যে কিবা ভুল হ'লে যে বহুত জামালা হয় সেই কাৰণে এইবোৰ তুমি আগতিয়াকৈ ঠিক কৰি থব লাগে নহ'লে কিবা এটা যেতিয়া তোমাৰ দৰকাৰ পৰিব তেতিয়া তুমি ঘূৰোতে ঘূৰোতে টাইম শেষ হৈ যাব।
মানে কি হ'ল জানা সেইটো সময়ত মানে জল্ডা-জল্দি হ'ল যে মানে তাৰ যদি মই আধাৰ কাৰ্ডখন ঠিক নকৰি যদি বাৰ্ড চাৰটিফিকেটখন ঠিক কৰাহেঁতেন তেতিয়া মানে আমাৰ সহজতেই কাম খন হৈ গ'লহেঁতেন। মানে তেতিয়া মানে এই মানে তাক কৈছিলে এইটো মানে লাষ্ট ডেট দি দিলেটো আমাৰ মানে অ', মানে তুমি অলপ মানে খেলি মেলি হৈ গ'ল যে। আৰু ময়ো নাচিলোঁ ঘৰত ইমান, সেইকাৰণে মানে ঘপচে আধাৰ কাৰ্ডখনতহে হেৰিখন পোৱা গৈছিলে। বাৰ্থ চাৰ্টিফিকেটখন চেঞ্জ কৰি দিলে যে এতিয়া সেইটো দেটটো আহি গ'ল।
অ' আহি গ'ল অ'।
মানে নহ'লে কি হ'লহেঁতেন মানে এক বছৰ হেৰি গেপ হৈ গ'ল হেতেনে তাৰ।
অ' তেতিয়াতো অ' তেতিয়াতো জামেলা লাগিলে হয়।
জানাই লগৰ লগত পৰি থাকে, সি ক'ত পঢ়িলেহেঁতেন, আৰু তাতকৈ ভাল, সেইকাৰণে মায়ে ক'লে নাই। যি হয় খালি তাৰ খালি পাৰি, এক্সামটো দিব পাৰিলেই হ'ল মেট্ৰিকটোত, এনেকে কৈ পেলাই ঠিক কৰি দিছে আৰু কিবা এটা।
অ' এতিয়া এতিয়া অ' এতিয়া ভালকে ঠিক কৰি দিবা।
এতিয়া ঠিক কৰিব লাগিব কাৰণ এতিয়া বেংকে চেংকে চব লাগেই যোন আধাৰ কাৰ্ডখন।
অ' আধাৰ কাৰ্ডটোৱে মেইন কাৰণ তুমি এতিয়া বেংক একাউণ্ট খুলিলে আধাৰ কাৰ্ড লাগে, কিবা এটা এপ্লাই কৰিলে আধাৰ কাৰ্ড লাগে। যিকোনো।
উম, এইকাৰনে আধাৰ কাৰ্ডখন মেইন, আধাৰ কাৰ
অ' স্কুল অ' স্কুলতো লাগে আধাৰ কাৰ্ড।
উম। উপাই নাই এতিয়া বুজিছা, এইটো কাৰণে মোৰ মানে হেৰি হৈ গৈছে আৰু সেইদিনাখন ক'ৰ্ডলৈ গ'লো ক'ৰ্ডৰপৰা কাগজ উলিয়াই পেলাই আকৌ বাৰ্থ চাৰ্টিফিক কি বাৰ্থ চাৰ্টিফিকে অ' বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল কৰিছোঁ, ডিজিটেল কৰাৰ পিছত এটা কো অফিচ যাব লাগিব এইকেইদিনতে চাগৈ।
অ' বাৰ্থ চাৰ্টিফিকেট চবৰে ডিজিটেল কৰিব লাগে নেকি? মইতো ডিজিটেল কৰা নাই এতিয়ালৈকে।
এ, নালাগে, আমাৰ কাগজ পাতি ঠিকে আছেতো, আধাৰ কাৰ্ড ঠিকে আছে আমাৰ
অমাৰ চব অ' আমাৰ, মোৰো চব ঠিক আছে।
তেতিয়াহ'লে তোমাৰ একো নাই, মানে কি হয় জানা আধাৰ কাৰ্ডখন ঠিক কৰিবলৈ পা মানে ডিজিটেল লাগে। তোমাক কিবা প্ৰোফ এটা দেখাব লাগিব নহয়, সেইকাৰণে আজিকালি, নহ'লে
ঠিক আছে, চব একদম বাৰ্থ চাৰ্টিফিেটকৰপৰা লৈ, আধাৰ কাৰ্ডৰপৰা লৈ, পান কাৰ্ড চব ঠিক আছে।
সেয়া মোৰো চব ঠিকে আছে বাৰু, মই এখনো হেৰি নাই। আমাৰ খালি দেউতাৰ অলপ মানে হেৰি আছিলে ভোটৰ আইডিখত মানে এইছটো নাই, তাৰকাৰণে আমাৰ স্কলাৰশ্বিপৰ পইচা এটা এবাৰ ৰখি গৈছিলে। তাৰপিছত আকৌ আধাৰ কাৰ্ড দিছোঁ। বুজিছা? তাৰপিছত এই ভাইটি দে কি আধাৰ কাৰ্ডখনৰ
পাইছিলা, ভিত্তিৰ নে কিবা এটা স্কলাৰশ্বিপ যে পাইছিলা এবাৰ
উম।
তোমাৰতো দুটা আছিলে স্কলাৰশিপ ন'?
অ' এইবাৰ পাম বাৰু দে, আকৌ এই আগষ্ট মানে মেট হেৰি পাম। এ, আগষ্টত পাম বুলি, আগষ্টত মিচয়াৰ হ'ব।
আৰু ক্লাছ টি ক্লাছ ফাইভৰটোতো মোৰ লগতে পাইছিলা নেকি। অ' মোৰ লগতেতো পাইছিলা।
পঢ়ি থাকোতে অ' এইটো হেৰি আগ ক্লাছ এইটৰতো হেৰি তাৰিখে মেচয়্যুৰ হ'ব, আগষ্টৰ চৌব্বছ তাৰিখমান কিমান হেৰি হ'ব, পাম চাগৈ ছেপটেম্বৰ মানত। মানে তিন লাগে টো এমাহ মান লাগি যায় চেকখন হেৰি হওঁতে মানে পইচা চইচা সোমাবলৈ।
অ'।
উম, তাৰকাৰণে মানে অলপ হেৰি হ'ব আৰু টাইম লাগে অলপ মানে সেইটো সোমাবলৈ কিন্তু
অ' চেকটো তাৰপিছত তুমি চেকটো বেংকত জমা দিছিলা নেকি, নাই এতিয়াও দিয়াই নাই?
তাৰপিছ বেংকত মানে আমি চেকৰ তোমাৰ লগত একেলগে দিয়া নাছিলোঁ বেংকত যে চেক খন আমি জমা দিছিলোঁ তাৰপিছত তাৰপা ক্লাছ, ক্লাছ এইটতো সেইটো কিয় দিব লাগে, মিচয়্যুৰ হ'লেহে দিব লাগিব।
অ', অ' মেচিয়ৰ হ'লে অ'।
উম, এইবাৰ সোনকালে যাব লাগিব, যোৱা বছৰ যোৱাবাৰ কি হ'ল জানা মোৰ লগত?
কি হ'ল?
মানে কাগজখন দিব গ'লো মেটচিঅ'ৰ ডেট আছিল দহ তাৰিখ নে কিমান তাৰিখ
অ'।
মই গ'লো এঘাৰ তাৰিখে, তাৰপাছত কৈছে এতিয়া বোলে হেৰি কাগজ লোৱা নহয় অহা মাহ'ত আহিব। মই কৈছো বাই মানে হেৰি হৈছে নে এ মানে বহুত তে সেইটো
কোনটো বেংকত জমা দিব লাগিব?
এইটো তোমাৰ এইচ ডি এফ চি বেংকত দিব জমা দিব লাগিব, তাৰপাছত তোমৰ যদি তাত একাউণ্ট আছে তাতে সোমাই যাব। যদি তোমাৰ তাত--ে কাউণ্ট নাই
অ'।
তেতিয়াহ'লে তুমি মানে যোনটো মানে তোমাৰ মেইন একাউণ্টৰ এছ বি আইত আছে নহ'লে ইণ্ডিয়ান বেংকত আছে তালৈ সোমাই দিয়ে, তোমাৰ তাৰ এউণ্ট নম্বৰটো দি দিলেই হ'ল।
অ' মোৰতোটো তাৰ বেলেগৰ অহ মোৰতোটো, মই এইচ ডি এফ চি বেংকত জমা দিছিলো, মোৰ বেলেগ এটা বেংকত একাউণ্ট আছিলে, পাছত সেইটো বংকত মোৰ সোমাই গ'ল।
সোমাই নিজে নাযাই বাৰু তোমাৰ হেৰি দিব চেক এখন দিয়ে দিছিলে নাই তাৰপা মানে মেইন চেক এখন?
অ' চেক এখন দিছিলে।
অ' ফোন কৰা তাৰ পৰা তাৰপাছতেই চেকখন আনি পেলাই দি দিলে সোমাই যায় পইছাটো, সোমাই বেছি দিন নালাগে। ষ্টেকখন দিয়াৰ ধৰ প্ৰচেছ হওঁতে এমাহমান লাগিবই। কাৰণ কাৰণ ইমান পুৰণি চেক থাকে, কিমান
অ' আৰু বহুত মানুহৰ থাকে আৰু বহুত মানুহ থাকেতো
উ তাৰে কোনোবাই যদি ফেক এখনো সুমিয়াই দিয়ে কোনে গ'ম পাব, চে'ক টে'ক নকৰে যদি?
কৰে ভেৰিফিকেশ্যন কৰে বহুতে চাই তাৰপিছত অ' কি কৰে এপ্ৰুভ কৰে।
উম এইবিলাকৰ কাৰণে মানে এই ডুপ্লিকেশ্যচন কৰি থাকে যে মানুহ বিলাকে আজিকালি। ত' তাৰ কাৰণে মানে এইবিলাক দিগদাৰ হৈ যায় আৰু।
অ' বহুত দিগদাৰ হয়।
উম। পিছে তোমাৰ গাড়ী এখন ল'বা বুলি শুনিছিলো ল'বা নে নাই?
হে'।
তুমি বাইক এখন ল'বা বুলি শুনিছিলো?
অ' পিছত এই লোৱাই নহ'ল। তুমি কৈছিলা তোমাৰতো বিক্ৰী কৰিবা? লোৱা নহ'ল মানে ঘৰত তেতিয়া আছে মানে ঘৰত তেতিয়া আছে। আছেই চলাবলৈ সেই কাৰণে। ইমান দৰকাৰো নাই। অ' অ' সেইটোয়েতো পিছত তুমি ক'লাই যে কিবা প্ৰব্লেম হৈছিলে ইঞ্জিনৰ সেই কাৰণে বেলেগত তুমি মোকানিকত কৰি দিলা সেইটোতো কৈছিলাই, অ' গ'ম পালো।
অ', ই টুৱেণ্টিৰ কাৰণে চব হৈছে বুজিছা আজিকালি। তোমাৰ এখন স্কুটি এখন আছিলে ন ভাল। তোমাৰতো ই টুৱেণ্টি চাপৰ্ট কৰে? ই টুৱেণ্টি ছাপৰ্ট কৰেনে চাবাচোন তোমাৰখনত?
অ', সেইটো ভালকে গ'ম নাপাওঁ মই।
মই মানে সেইদিনাখন মোৰ লগৰীয়াজনী একেই স্কুটি টো একেলগে পাইছিলে তোমাৰ তুমিতো আগত মানে এটা হেৰিতে পাইছিলে বেটছতে পাইছিলে, স্কুট স্কুটি আগফাল এখন চাইছিল তাত ই টুৱেন্টি বুলি লিখি থোৱা আছে লিখি থোৱা আছে মানে চাপৰ্ট কৰে আৰু ই টুৱেন্টি।
ই টুৱেণ্টি অ' অ' ই টুৱেণ্টি লিখা থাকে নেকি?
ই আৰু টুৱেণ্টি এটা লিখি থাকে চাবচোন তুমি সেইখনত মানে নীলা ষ্টিকাৰ এটাৰ নিচিনাকৈ।
অ', ষ্টিকাৰ যে থাকে তাত লিখা থাকে নেকি?
অ', ই টুৱেটি বুলি থাকে। নহ'লে আগফালে চাবা তোমাৰ হেণ্ডেলদালৰ ওচৰত থাকিব। নহলে তোমাৰ সেই তেল ভৰোৱা দিক-তেল ভৰোৱা হেৰিটোৰ ওচৰত থাকিব চাবাচোন আছে নেকি?
অ', চাব লাগিব মই চোৱা নাই যে।
চাবাচোন যেতিয়া আছে তুমি ভালেই তোমাৰ ই টুৱেণ্টি চাপৰ্ট কৰিব তোমাৰ মানে গাড়ী প্ৰব্লেম নিদিব। মাইলেজ টো হেৰি নহ'ব ধৰ, ই টুৱেণ্টি চাপোৰ্ট কৰিলে গম পোৱা। ই টুৱেণ্টি চাপৰ্ট নকৰিলে জানাই,
অ', তেতিয়াতো অ', তেতিয়া কম দিনতে ইঞ্জিনটো বেয়া হৈ যাব।
ইঞ্জিন বেয়া হয় হয়টো, মানে ইঞ্জিনত কি হয় জানা, হেৰি হৈ যায় মানে ৰাষ্টিং হৈ যায় মানে মামৰ
অ', ইঞ্জিনটো সেইটোতো যাবই আৰু তোমাৰ মাইলেজটো কম দিব, বহুত কম দিয়ে।
তুমি ধৰা আগতে, এক লিটাৰ পেট্ৰলত ধৰ সেই কিমান পাইছিলা বিশ কিলোমিটাৰ এনে মই অন্তাজ কৈছোঁ, বিছ পাইছিলা।
অ'।
এতিয়া, এক কিলোমিটাৰ হেৰি কি, এতিয়া এশ টকীয়া এক লিটাৰ পেট্ৰ'লে কিমান পাব জানা।
কিমান?
চৈধ্য পাবা। ছয় মানে, ছয় মাইলেছ ড্ৰ'প হৈছে এতিয়া।
এতিয়া, সেইটোয়ো তুমি ভাবাচোন কিমান ড্ৰপ হৈছে।
উম। এতিয়া তুমি মানে, এক্স পি ভৰাই লাভ আছে বুজিছা, নতুনকৈ আহিবই এইকেইদিনত চাগৈ হেৰি হ'ব লঞ্চ হ'ব। এক্স পি হাণ্ড্ৰেড বুলি, কিন্তু কি ক'বা কি ক'বা, দামটো বহুত নহয় এশ এশ ষাঠি পৰা এশ সত্তৰৰ মাজত যে দামটো হৈ গ'ল।
উম। সেইটোয়েতো এতিয়া দাম বেছি থাকিলে কি কৰিম।
উম, কিন্তু নিজৰ হেৰি কাৰণেতো ভৰাবই লাগিব।
অ', ভৰাবই লাগিব চলিবৰ কাৰণে। লাহে-লাহে দামটো কমিব লাগে, এতিয়া দামটো বাঢ়ি আছে।
এ নাই নকমে, নকমে এইবিলাক দাম।
অ', নকমে সেইটোয়েতো এতিয়া এইবোৰ বস্তুৰে দাম মেইন কথা হ'ল, এইবোৰ বস্তুৰে যে দাম কমিব লাগে। কাৰণ এইবোৰ বস্তুৱে মানুহে বেছিকে ব্যৱহাৰ কৰে।
অ', সেইকাৰণে নকমে এতিয়া দামটো।
অ', কিন্তু এইবোৰ বস্তুৰ ৰিচাৰ্জ, গেছ চিলিণ্ডাৰ এইবোৰৰে তেল এইবোৰৰে দামটো কমিব লাগিছিলে।
হে কি কৈছা?
কৈছোঁ যে, গেছ চিলিণ্ডাৰ যে গেছ চিলিণ্ডাৰ, গাড়ীৰ তেল, ৰিচাৰ্জ এইবোৰ বস্তুৰ দাম কমিব লাগে কিন্তু নকমে।
নাই এইবিলাকৰ মানে ডিমাণ্ড বেছিটো, সেইকাৰনে মানে বস্তুটো দাম কেনেকে কৰিম এতিয়া কথা
অ', সেইটোয়েতো এই এইবোৰ বস্তু চবেই ব্যৱহাৰ কৰে, এইবোৰ বস্তু দাম কমিলেতো মানুহৰ অলপ সুবিধা হ'লে হয়।
উম। সেইকাৰনে যোনটো বস্তু ডিমাণ্ড বেছি সেইতো তুমি চাবাচোন কেতিয়াও দাম নকমে। দৰকাৰ হ'লে বাঢ়ি, বাঢ়ি গৈ থাক কিন্তু নকমে।
অ', বাঢ়ি, বাঢ়িয়ে গৈ আছে এই ৰিচাৰ্জৰ দামটো যে এতিয়া অলপ দিন আগতে অলপ বাঢ়িছে, এতিয়া শুনি আছোঁ আকৌ বোলে বাঢ়িব।
এইটোৱে বাঢ়িব মানে বাঢ়িবই আৰু, এতিয়া পেট্ৰ'লৰ দামটো বাঢ়ি আছে, বাঢ়ি পেলাই কিমান হৈ গ'ল। য'ত আগতে হেৰি মই জনা মতে, আগতে চেভে এইট চছেভেনটি টু নে কিমান আছিলে, মই যেতিয়া সৰু আছিলো।
অ'।
এতিয়া চোৱাচোন কৈ, এশ পোন্ধৰ টকা, এশ ছয় টকা।
সেইটোৱেতো, মই এই কেইদিনমান আগতে যে তেল ভৰাইছিলো, তোমাৰ এশ টকাৰ তেল ভৰাইছো এ এক লিটাৰৰ ওপৰত দিছিল, এতিয়া নশ গ্ৰামো নহয়।
অ', সেইটোৱেতো, তেলটো বহুত হেৰি কৰি আছে ন' আজিকালি, ইমান দাম বঢ়াই আছে।
ইমান দাম বঢ়াই পাইছে কি, মই এইটো গ'মেই নাপাওঁ বুজিছা কথাটো।
অ'।
আৰুতো উন্নতি, এইফালে উন্নতি হোৱা দেখাই নাই মই দেশখন।
সেইটোৱেটো একো নহয়। কি যে হৈ আছে লাহে লাহে, লাহে লাহে দাম-চাম বঢ়াই আছে চব বস্তু তো মানে মানুহ মানুহ ধ্বংস হৈ আছে লাহে লাহে।
উম। কিন্ত তাৰ হিচাপে মানে সেইবিলাকো বাঢ়িছেটো। কৰ্ম সংস্থাখন কমি গৈছে অলপ গ'ম পাইছ
অ মানুহেতো পইচা পুৰা ইনকাম কৰি আছে, কিন্তু পইচা ৰাখিব পৰা নাই বস্তুৰ ইমান দাম।
উম।
তাৰ কাৰণে কেনেকে কি হ'ব ক'চোন? দেশত এইবিলাক হেৰি হৈ গৈছেতো।
আমাৰ কিমান মানুহ আছে অ' শুনি আছো কোৱা।
অ ইমান মানুহ আছে দামটো অলপ কমাব লাগিছিলে।
কমাব লাগিছিলে অ।
অ।
সেইটোৱে সেইটোতে মাতা মাৰিব লাগে, এনাই ঠিকে আছা?
পিছে ঘৰ কেইটামানত যাব বুলু?
ঘৰত যাম ধৰা আধা ঘণ্টামান পিছত যাম।
উম ময়োও যাওঁৱেই আৰু পিছে ওলাই আহিছিলো।
অ এতিয়া ঘৰত যাবা ন, ময়ো যাম আৰু অলপ পিছত।
অ ঠিকে আছে বাৰু দে। উম।
তোমাৰ কাৰেণ্ট আহিছে তোমালোকৰ?
এ নাই কাৰেনটো এয়ে গৈছে, এয়া আহিছে, তেনেকুৱা কৰি আছে বুজিছা।
অ আমাৰ ফালে বাৰু এতিয়া আছে। দিনতো কাটিছিলে আবেলি টাইমত এতিয়া আছে।
উম উম আমাৰ লাইটত গৈছে আহিছে এতিয়া লাইটত লাইটৰ বিলটো মাৰি দিব লাগিব, এই মাইনাচত লাগি আছে। এই নহ'লে ডিচকানেক্ট কৰি দিব লাইটতোই।
অ তেতিয়াহ'লে মাৰি দিবা। নহ